হেল্ল।
অঁ দেৱী কি কৰিছে?
এইয়া আছো এনেই।
কি কৰি আছেনো?
এইয়া গা পা ধুই মেলি আজৰি হৈ আহিছো।
অৰ্ণমুঠি গ্ৰহণ কৰিলে নে আপুনি?
অৰ্ণ গ্ৰহণ কৰা নাই, কৰিমহে এতিয়া।
কি কাৰণে ইমান দেৰি অৰ্নগ্ৰহণ কৰা নাই আপুনি?
কাম এটা কৰি আছিলো, কাপোৰ ধুই আছিলো।
অ' নোখোৱা নেমেলাকে কাম কৰিব নেলাগে মান মানে সদায় খায় বৈ কাম কৰিব লাগে, গম পাইছে।
উম হয়। আপোনালোকৰোতো টেনচনে নাই আও।
কি কাৰণে? কি কাৰণে টেনচন নাই বুলি কৈছে?
আপোনালোকৰ তোন বোলো টেনচনে নাই আৰু।
কি কাৰণে?
মালিকনীয়ে দিবই অমিতা ভাজি।
অ তাৰ আপোনাক কি দিয়া নাই, আপোনাৰ বিয়া ব নোৱাৰা নাই কাৰণে খোৱা নাই নে কিনো।
নহয় সেইটোও নহয়।
তো তেতিয়াহলে মই মানুহৰ লগৰ লগ কাজিয়া কৰি মোক নাই মই চবৰ লগত মিলি থাকিব বিচাৰো মই। মই আকৌ অ কাজিয়াকে মই ভেঙে সিমাই গুচি যাব নিবিচাৰো নহয় মই।
অহ।
কাৰণ মোক মোক বিহ দিয়া নাই নহয় খাবলে। কিবা এটা বস্তু ভাল বস্তুৱে খাবলৈ দিছে মোক বি দিয়া নাই নহয় মোক।
হয় বাও।
গুতো নিজা মানুহে দিয়ে। অন্তৰত বিহবোৰ নিজা মানুহে দিয় লুকা মানুহে দিবলৈ নাহে নহয়।
হয় হয়।
অ ত মোৰ মুখন খোলাই নলব।
বিহি দিয়া মানুহবোৰ অতৰাই দিলেই হ'ল।
অ আটা বলে অতৰাব নাই ন কি
হা হা হা?
কিছুমানহ আঁতৰাব বুলিও আঁতৰাব নোৱাৰে ন। কি কৰি আছো আপুনি?
এনে আছোঁ।
অ মই আপোনাৰ কথা কোৱা নাই আপুনি ইমান উত্তেজিত হ কৈছে যে।
কি ক'লো?
নেক কি হাঁহ হাঁহ হাঁ কে মোচন চোচন চেঞ্জ হৈ গ'ল জে কি কাৰণে?
নাই কি মোৰচন চেঞ্জ হৈ গল।
কি মিছা কথা কৈছো নেকি, অঁ বিহবোৰ নিজা মানুহে দিয়ে।
নাই কৰক
ত মোক মালিকনী অমিতা ভাইাজি অকন খাব দিলে। তুমি সেই কোঠাটো ইমান ফিল্ডিং মাৰি কি কাৰণে কৈ থাকিবলগীয়া হৈছে। মিনিংটো কি মই বুজি পোৱা নাই।
আয়া মা
অকল অমিতা দিয়া নাই মাছো দিছে ভাত কেলা আলু ভাজিও দিছে। ত তুমি ইমান কি কাৰণে লাগি আছা কথাটো।
উম।
কোৱা কিবা প্ৰব্লেম পাইছা নি তুমি?
নাই পোৱা নাই পোৱা।
টো তেতিয়া হ'লে একেটা কথা যদি কৈ আছে ইনাল চাটলিং মাৰি মাৰি মানে কি।
ইনঞ্চাল কৰি কোৱা নাই পায়।
তোৰ মায়ে যে চুকনক ভাত খোৱা মাছিলে সন্ধান মতে থাকে নেকি সেইটো কথা। এটা গাল গাল তেন্তে যদি তাক কৈ থাকে।
অ, মোৰ মায়ে আক সদায় নামাতে নহয়।
মোকোতো সদায় দিয়া নাই নহয় আকৌ।
উম দিয়ে থাকে নহয় আকৌ।
অবুজনক বুজোৱা ঢেৰ ঠাই সিজোৱা একে কথা।
একে কথা অহ।
অজ্ঞানী মূৰ্খ বোৰ বেয়া, মূৰ্খ হ'লে মূৰ্খই হ'ব লাগে। অ কি কৰিছা ভাত খোৱা নাই যে ইমান দেৰি।
অহ'?
টো ইমান দেৰি ভাত খোৱা নাই যে?
কিবা এটা লাগিলে গাত, খজুৱাইছে গোটেইখন।
ক'ত পাহাৰ বগাব গৈছিলানো?
পাহাৰ বগাব যোৱা নাই।
চ' তেন্তে?
জানো ক'ত কি আছিলে, গা ধুই আহিছোহে ক'তনো কি লাগিলে গোটেই, গাটো ৰঙা চিঙা হৈ গৈছে।
মই আকৌ, গোটেই পইচা বহুত পাই বুলি কৈ দিলো আউ।
হা?
পইচা বহুত পাওঁ বুলি কৈ দিলো মই।
কাক?
তাত ফিডবেক দিব আহিছিলে যে।
উম, বঢ়িয়া।
অ', উম, বিছ, বিছ লাখ মান দি দিলো।
বঢ়িয়া।
অ', ভালহে, কাম ভাল কৰিচে বালে আউ দিব।
হে, হে, হে।
কি জিৰ' দিব লাগিছিলে নেকি?
নালাগে।
ত' তেন্তে?
উম।
তোমালোকৰ দিবলৈ আহিছিলে নেকি?
আহিছে, চবয় আহিছে।
কি দিছিলা?
মই দিয়াই নাই।
মই
মই যাষ্ট গাটো ধুই আহি পেলাই, ফোনটো চাইছোহি হে।
অ', আজিহে দিবলে আহিছে।
ইয়েছ, ইয়েছ।
মইটো জিতি দি দিলো।
বঢ়িয়া।
কি হয় দেখা যাব।
উম।
বা হঁতে কি কৰিছে?
বা হঁতে আছে আগফালে।
আছে কাৰণে সুধিছো, কি কৰিছে বুলি।
এনেই আছে আগফালে, ভাত পানী বনাই মেলও হ'ল। মই এফালে যাওঁ, ঢলপুৰ।
কি কাৰণে?
কাম এটা আছে।
কি কাম, কাৰেক কি কাম সুধিছো মই।
এই ৰিপৰ্ট এটা বনাব লাগে মানে গ্ৰুপকে দিছে বনাবলে
বাহ ধলপোত গৈ বনালেগে হয়
আ
ধলপোত গৈ বনালেগে ৰিপটটো হয় নেকি
অঁ', এতিয়া কলেজ নুখোলে যে।
ধলপদ কলেজ আছে নেকি?
নাই, মানে তিনিজনী ঘৰ সেইফালে।
অ' মানুহৰ ঘৰত যায়।
উমঁ।
অহ'।
মানুহ ঘৰতে বনাব লাগিব কলেজ বন্ধ থাকিলে। দুজনী, দুজনী ইয়াৰ পৰা যাম, ছয় তাৰিখে দিবই লাগে। ছয় তাৰিখে দিব লাগে। উমঁ, সোনকালে বনাই মেলি আজৰি হম।
মানুহৰ ঘৰত গৈ ৰিপৰ্ট বনোৱাৰ কোনো অৰ্থ নাই।
তেতিয়াহ'লে ক'ত বনাই দিম গে।
নিজে-নিজে বনোৱা, লগৰ লোকৰ কেলে যাব লাগে।
গ্ৰুপকে দিছে অ'।
নিজে বনোৱা, অনলাইনত বনোৱা।
গ্ৰুপকে দিছে, গ্ৰুপকে।
অ' মাতি দিয়া সিহঁতক তুমি কেলৈ যাব লাগে।
সেই তিনিজনী আহিব নে মই এজনী আমি এজনী-দুজনী যাম।
অ' এইবোৰতো আৰু ঘূৰি ফুৰা মানোহৰ কাৰণে ভালেই পায় ন' অ' সুবিধা এটা পালে যাবলৈ।
উম-উম। যি বুলি কয়।
অঁ'।
কাৰণ ফুৰি ফোৱা কথাটো আপুনি মই আপোনাৰ মুখত শুনিয়ে আছোঁ।
হাঁ?
ফুৰা কথাটো মই আপোনাৰ মুখত শুনিয়ে আছোঁ।
উমঁ, শুনিয়ে থাকিব।
তহঁতৰ সুবিধা এটা পাওঁতে যাব লাগে নেকি।
যেতিয়ালৈকে মই থাকিম তেতিয়ালৈকে মই ফুৰি থাকিম।
বেলেগ কাম-বনবোৰ কৰিব ফুৰা বাহিৰেও জীৱনত আৰু বহুত কাম আছে। ফুৰা বাহিৰেও জীৱনত বহুত কাম আছে বোলো, বেলেগ কাম-বনবোৰো কৰিব সময় সুবিধা মিলাই যদি- ঘুৰি মেলি আজৰি পায়। এ' ভৱিষ্যত পৰিকল্পনা কিবা কৰিছে নে?
আচ্ছা'। এতিয়া ভাত খাম। তাৰপিছত ফুৰিবলে যাম। আঁহ'?
তাৰপিছত টো মই ভৱিষতটো সুধিছো মই।
সেইটোকে কৈছো, এতিয়া ভাত খাম।
হয়।
তাৰ পিছত খন্তেক পিছত ফুৰিব যাম।
হয়।
খন্তেক পিছত ঘৰ আহি পাম।
হয়।
তাৰ খন্তেক পিছত আকৌ ভাত কেইটামান খাম। তাৰ খন্তেক পিছত আকৌ শুই যাম।
বঢ়িয়া ৰুটিন, জীৱনৰ চাকচেছ হোৱা এটোৱে ডাঙৰ ডাঙৰ ৰুটিন এখন। এইটো তেনেকে আগবাঢ়ি যোৱা এদিন হ'লে এদিন তুমি নিশ্চয় সফলতা পাবা।
ইএছ, ইএছ।
মিছ নকৰিবা এখনো।
উম।
সফলতা নিশ্চয় আহিব। পিছে মাহঁতৰ ভাল নে চবৰে ঘৰত।
একদম ভাল, ফাইন।
অ', অসমীয়াত কবচোন ইংলিছট বুজি নাপাওঁ।
অসমীয়াতে কৈছো ভাল বুলি।
ফাইন টো কেতিয়াৰপা অসমীয়া শব্দ হ'ল?
অ', ফাইনটো ওলাই গৈছিলে।
ফাইনটোৰ, কওকচোন।
বা ছোৱালী ঠিকেই আছে? অ', বহুত দিন মাত বোল শুনা নাই, আগতে কেতিয়াবা মাত এটা শুনাই।
অ', বহুত দিন কথা বতাও পতা নাই।
আগতে কাঠ চিত কেতিয়াবা মাতবোল এটা শুনাই।
অ', ত' তাইৰ সৈতে কথা পাতোঁতে চাগে আপুনি মোক ফোন কৰা নাই, সেইটো কাৰণে শুনিবলৈ পোৱা নাই।
নাই ৰেচিভ নকৰে যে, আগতে কৰে।
আজিকালি আকৌ ফোন কৰোতে আপুনি শুই গ'ল তাৰ আগত।
আজিকালি নহয় নহয় আজিকালি এনেকে কয় সেই
ইমান ইচ অ' সুৰ দি কথা ক'ব নালাগে মোক। এইটো ক'বা যেন বা ছোৱালী মাত যদি শুনিব মন গৈছে মোক ক'বা যে বা ছোৱালী মাতটো শুনিব মন গৈছে। আজিকালি নুশুনাই আগতে শুনাই, আগতে মই তোমাক কেতিয়া শুনাইছো কেতিয়া শুনাই
শুনাইছে।
ত' তুলনা এটা চাগে হ'ল বা কিবা হয় শুনিব পাৰা। কিন্তু মই শুনা শুনাও বুলি শুনোৱা নাই মই। অ'কে মই শুনাও বুলি শুনোৱা নাই।
আচ্ছা যে আজিকালি ফোন আহিছে হ'ব বুলি কয় ডাইৰেক্ট। আগতে কোনোবা
অ', ইমান কি ইমান কি কথা মই এতিয়া ফোনটো কি হল্ড
অ', এতিয়া প পুৰণা হ'লে এনেও কথা নাইকিয়া হয়।
আপুনিয়ে নতুন পুৰণা বিচাৰি আছে, আমাৰতো সদায় নতুন। মোৰ পৰা মোৰ পৰা সম্প মোৰ কাৰণে সম্পৰ্কবোৰ সদায় নতুন পুৰণা নহয়।
দেখিছো।
পুৰণা হ'লে ডেছ পাতি পুৰণা হ'ব পাৰে, কিন্তু সম্পৰ্কও মোৰ কাৰণে সদায় নতুনে হয়।
দেখিছো।
উম। তাই কালি হোটেলত আছিলে, তেনেকুৱা ৰুম এটা লাগে বোলে।
কি কৈছে?
তাই কালি হোটেলত থকা নাছিলে জানো?
অ'।
তাইক এতিয়া তেনেকুৱা ৰুম এটা লাগে বুলি কৈছে।
উ
মই কৈছো মা মামীয়ে চাকৰি কৰিব বনাই দিব।
অহ
সেই বুলি কৈছো বুলি ভাবিছা নিকি, নাই কোৱা।
সেইবোৰ কল্পনা আৰু মোৰ কথা কাৰোবাৰ আগত ক'ব
অ', আ আ, আশাও ন
আশাও নকৰো মানে, নাভাবো মানে- মই সেইকাৰণে এবচেন্ট, সেইকাৰণে এবচেন্ট হৈ দিছো, মই কি দৰকাৰনো।
অ' সেই, মই কি, মই কি তাইক আশা দিম নেকি কোৱা দৰকাৰ হ'লে মই নিজে কষ্ট কৰি বনাই দিম।
উম। নহয়, সেইটো কোৱা নাই, মোৰ কথা যে কাৰোবাৰ আগত যে ক'ব আপুনি যে
ক'বলগীয়া এনেকুৱা কি কাম, কবলগীয়া এনেকুৱা কি মহান কাম কৰিছে। যে, মই কৈ থাকিম, সেইটোৱে কৈছো, আপোনাক চবে চিনি পাইয়ে। কেনেকুৱা চে আজিকালি চচিয়ে চোচিয়েল মিডিয়া, চোচিয়েল মিডিয়াৰ যোগ আজিকালি।
বোলো আকৌ চিনাকি কৰি দিব নালাগে।
হয়, হয়, হয়, হয়।
কি মিডিয়া এইটো?
মোৰ ইংলিছ নুফুটে মুখত।
অ' আমাৰ অলপ অলপ, যিটো পাৰো আৰু ভুল ভুলে শুদ্ধয়ে কেতিয়াবা ক'ব পাৰো।
মই ইংলিছ
কাইলে এটা কিবা সু হোটেল দবাত কিবা খাবলে বুলি অৰ্ডাৰ দিলেই চব বোলে গোন্ধাইছে বোলে, কেইবাদিন হ'ল বনোৱা বোলে। খাবই নোৱাৰিলে এইবোৰ অনলাইন অৰ্ডাৰ দি নোখোৱাই ভাল।
উম
এতিয়া ফোন কৰিছিলো।
অ'
মাছ, মাছ-চাছ কিবা দিছিলে নেকি বোলে, খুলিছে গোন্ধত বোলে থাকিবই নোৱাৰে।
উম, ভিনদেও গৈছিলে নে?
বায়ে ছোৱালীজনীকনো ক'ত থৈ যাব পৰীক্ষা দিবলৈ গৈছে। হলত লৈ যাব নিকি?
কথাটো যিটো সুধিছো সেইটো কলেই হ'ল, যিটো সুধিছো সেইটো ক'লেই হ'ল। উপৰেঞ্চি কথাবোৰ কৈ থাকিবলৈ মই, মই ইমানখিনি না নাভাবিলো, মই মূৰ্খ যে।
অ', সেইটো নিজে, অ', সেইটো নিজে ভাবিব লাগিব, যেন
নাজানো ভাবিব মই।
ভবা শক্তিটো থাকিব লাগে। আনিব লাগে নাই, নথকা পাছত, আৰে ভবা শ ভবা শক্তি আনিবলে চোকা হব লাগে নিকি অ' কালিও কৈছিলো নেকি মই ভিনদেও গৈছে বুলি লগত।
নাই কোৱা, মোক মাত্ৰ এটাই কৈছিলে যে বায়ে বায়েও, বাৰো এক্জাম আছে সেই বুলি কৈছিলে।
অ' এই এতিয়া পৰা যদি কৰবালৈ যায়, মই শুই উঠাৰ পৰা আপুনি থাকিম দেই।
নালাগেও অউ নিবিচাৰো মই সেইবোৰ এক।
এ এল্ল'। অ', এই শুই উঠিলে, অ', এই হাগিব গৈছে, মুতিব গৈছে, অ', ওলাই গৈছে। এটা, এটা আপডেট দি থাকিম হ'ব নে?
নালাগেহ।
উম সেইবোৰহে আজি যুগৰ। সেইটো নকওঁ আৰু।
উম।
উম, ভাত পানী সোনকালে খাই ব
কন্ট্ৰলত আনিছোঁ নহয় লাহে লাহে চব কন্ট্ৰলত আহিব। উম চব কন্ট্ৰোত আনিছোঁ নহয় লাহে লাহে চব কন্ট্ৰলত আহিব।
কলট নব সেইবোৰ অভাৰ থিংকিং।
উহ
কি থিংকিং?
একো মই মই সেইবোৰ ইংলিছ নাজানো।
অভাৰ থিংকিং, বা ভালনে?
ভাল।
জিন্দও নাহে নি?